হেল্ল'।
অহ' হেল্ল'।
অ' শুনিছানে নাই?
শুনিছো শুনিছো মোৰ মাতটো শুনিছো নাই?
উম, শুনিছো শুনিছো কি কৰিছা?
এইয়া কি কৰিবা ইমান গৰম বুজি পাইছানে? মানে তোমাৰ গৰমত থাকিব পৰা নাই এই ফেন দে ওলাই আহি তোমাৰ গছৰ তলত বহি আছো।
অহ' তাকে ভালে কৰিছা ভালে কৰিছা। আমাৰো ইয়াত আমাৰ ঘৰৰ ভিতৰত থাকিবই নোৱাৰি নহয় গ'ম পাইছান নাই। তাকে বৰ গৰম অ' ফেনৰ তলত তোৰ মানে শান্তি পোৱা নাই।
উম।
ঘামি জামি আজৰি হৈ গৈছোঁ আৰু।
হে ভাত পানী খালো বাৰু যেন তেনে অকমান আগত। গৰমত একো খাবলৈও মন নাযায়।
অহ' অহ' অহ' কিহে খালা?
ভাত তোমাৰ এই মায়ে তোমাৰ দালি বনালে, তাৰপিছত তোমাৰ দিম আছিলে, আমলেট বনালে, তেনেকেই খাই দিলোঁ।
অহ' অহ' অহ' আচ্ছা, আচ্ছা। খোৱা বোৱাটো মই সেই ৰাতিপুৱা খাইছিলো বাৰু দেই কেইটামান।
আহ।
তাকে এতিয়া আকৌ খাবহে লাগিব আৰু ভোক লাগিছে আৰু এতিয়া
ঠিকে আছে খবৰ খাতি ভালে আৰু
ভালেই ন তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলে কিবা কথা পাতিবলগীয়া আছিলে নে কিনো
মানে তোমাৰ খবৰ ললা মানে ধৰা ইমান দিন হ'ল ফোন চোন কৰিবলৈ টাইমে পোৱা নাই এ ঘৰৰ অকমান কাম কাজত লাগি আছিলো এইকেইদিন আৰু খেতি পথাৰৰ দিন যে তোমাৰ মাহঁত খেতি পথাৰত লাগি যায় মোৰ তাৰপা ঘৰত কোনো নাথাকে যে তবাৰ সময়ে পোৱা নাছিল আজি আকৌ মানে মাহাহত পথাৰলৈ নাই যোৱা সেইকাৰণে বোলো মই আজৰি পাওতে ফোন এটা কৰি খবৰ খাতিটো লওঁ তাৰপিছত ধৰা এ থ এটা কথাও তোমাৰ লগত পাতিব লগীয়া আছিলে সেইকাৰণে ফোনটো লগালো
অ অ ভালে কৰিলা বাৰু ফোনটো কৰি তাকে কি কি বিষয়ৰ কথা মানে কি বিষয়ৰ ওপৰত আলোচনা
বিষয়টো মানে একদম একদম এটা সাধাৰণ বিষয় বুলি ক'ব লাগিব মানে ধৰা আমাৰ আমি এতিয়া অসমীয়া মানুহ হয় নে নহয় তেনেদৰে তোমাৰ আমাৰ অসমতো বিভিন্ন জনজাতিৰ লোক আছে তাৰপৰা তেওঁলোকৰ নিজা নিজা ভাষা আছে কিন্তু এটা কথা মন কৰিছে -চানে এই যিসকল আমাৰ ধৰা বেলেগ জাতিৰ লোক তেওঁলোকে কিন্তু কি কৰে কেতিয়াবা মানে বেছি বাধ্য ত পৰিলেহে বেলেগ লোকৰ ভাষা ব্যৱহাৰ কৰি কথা পাতে কিন্তু তেওঁলোকে নিজৰ ভাষাটোক সদায় উচ্চ স্থানত ৰাখে কিন্তু মানে আজিকালি কি হৈছে আমাৰ অসমীয়া লোকসকলৰ কথা যদি কওঁ তেওঁলোকৰ কি নিজৰ মানে ভাষাটোৰ ওপৰত আৰু নি নিজৰ যিটো সাহিত্য আচলতে সাংস্কৃতি নিজৰ এই নিজৰ বস্তু বস্তুবিলাকৰ ওপৰত আচলতে গুৰুত্বটো কমি গৈছে এতিয়া মানুহে চাবা মেণ্টেলিটি চাবা দেই মানুহৰ আমি যেতিয়া ইংৰাজৰ বলত আছিলো তেতিয়া কিন্তু ইমান মানে মহান মহান লোকসকলে ইমান কষ্ট কৰি আমাক সেই ইংৰাজৰ পৰা মানে মুক্ত কৰিলে মানে ইংৰাজেতো যেতিয়া শাসন কৰি আছিলে তেতিয়াতো আমি অসমীয়া ভাষাও ক'ব নোৱাৰিছিলো তেওঁলোকৰ ভাষা মতেহে আমি কথা কব লাগে কিন্তু বৰ্তমান সময়ত কি হৈছে আমাৰ মানুহ খিনিয়ে কি কৰে আকৌ সেই ইংৰাজৰ ওচৰলৈহোনে যাবলৈ মন কৰে চাবাচোন মানুহবিলাকে পঢ়া শুনা কৰি যেতিয়া চাকৰি পায় তেওঁলোকক যদি চাকৰি কত লাগে বুলি কয় তেতিয়া কিন্তু তেওঁলোকে বিদেশলৈহে মন নেলায় তেওঁলোকৰ তোমাৰ ধৰা অ তেওঁলোকৰ সেই মানে ইংৰাজ ম ম কৰি আমি স্বাধীন হোৱা মানে লাভটো কি হ'ল যদি আমি আকৌ তেওঁলোকৰ আণ্ডাৰতে কাম কৰিব ল বা নিজৰ ভাষা ব্যৱহাৰ কৰিব আম চ নাপাওঁ অকল ইংৰাজী বা তেওঁলোকৰ ভাষাত আমি কথা কবলগীয়া হয় আচলতে আমাৰ ভাষা মানে অকল কথা কোৱা মাধ্যমটোৱে নহয় অসমীয়া ভাষাৰ যদি আমি ধৰি লোৱা অসমীয়া মানুহ আমাৰ অসমীয়া ভাষাটো অকল আমি কথা কোৱা মাধ্যমে নহয় আমাৰ ভাষাটো আচলতে কি হয় আমাৰ কাৰণে মানে প্ৰাণ স্বৰূপ আমাৰ জা যিটো এটা প্ৰাণৰ নিচিনা। মানে আমাৰ কি হয় অসমীয়া ভাষাটোহে আমি আমাৰ সংস্কৃতিটো পৰিচয় দিব পাৰিম। এতিয়া আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে জনে আমি হিন্দীত ক'লে কিবা লাভ আছে, লাভ নাই নহয়।
নাই নাই নাই।
আমাৰ ভাষাটো আমি নিজে মানে ধৰা নিজে পৰিচয় দাঙি ধৰিব লাগিব। এতিয়া তুমি যদি গৈ বাহিৰলৈ যেনিবা গলা ফুৰিবলৈ গ'লা তোমাক যদি কয় মানে তুমি কি মানুহ তোমাক যদি সোধে তুমি কি জাতিৰ মানুহ তুমি যদি কোৱা মই অসমীয়া মানুহ, তাৰপৰা যদি কোৱা তুমি অসমীয়া বুলি চিন কি? তুমি তেতিয়া যদি তুমি অসমীয়া ভাষাটো নাজানাই তেনেহলে তুমি অসমীয়া বুলি কেনেকে চিন্ দিবা।
কেনেকে চিন দিম হয়।
আচলতে সেইটোতো তেওঁলোকে গ'মেই নাপাব। এনেও গ'ম পাব যে চবেই জানে নিজৰ নিজৰ এটা এটা ভাষা থাকে। এতিয়া নেপালি ভাষী মানুহে নেপালী জনজাতি মানুহে নেপালী ভাষা কয়, তাৰ পিছত তোমাৰ আদিবাসী মানুহে তেওঁলোকৰ সেই বাঙালী ভাষা কয়, আৰু তেনেধৰণে বিভিন্ন ধণে আমাৰ মুছলমান সকলে তেওঁলোকৰ আৰবী ভাষা কয় বা মুছলমান ভাষা কয়, সেইদৰে আমি সকলেও যদি আমাৰ জাতিটোৰ পৰিচয় দিবলগীয়া হয় বা সংকৃতি কৃতি পৰিচয় দিবলগীয়া হয়, তেতিয়া সেই আমি অসমীয়া ভাষা টোৰ যোগেদিহে দিব পাৰিম আচলতে।
হয়।
তুমি নেপালী সকলক চাবাচোন তেওঁলোকে নেপালীসকল বা বিভিন্ন বেলেগ জাতিৰ লোকসকলে তেওঁলোকক উম কথা বতৰাবোৰ শুনিবা চোন তেওঁলোকে কি কৰে বেছিভাগ নিজৰ ভাষাতে কথা বতৰা ৰা কৰে, কিন্তু আজি আজিকালি আমাৰ অসমীয়া মানুহৰ কি দেখা গৈছে তেওঁলোকে কি কৰে নিজকে মানে ভাল উচ্চ স্থানত দেখুৱাবলৈ তেওঁলোকে হিন্দীত কথা পাতি ত কথা পাতিব, ইংৰাজীত কথা পাতিব, হয় ইংৰাজী ত কথা পাতে তাৰ পিছত হিন্দীত কথা পাতে এই তেনেকুৱা ধৰণৰ। এ নিজৰ নিজৰ জাতিটো উচ্চ স্থানত ৰাখিবলৈ তুমি নিজৰ ভাষাটোহে ব্যৱহাৰ কৰিব লাগে।
হয় হয়।
হাৰ কৰি তুমি কি কৰিছা, তেওঁলোকৰ তোমাৰ তেওঁলোকৰ পৰিচয়টোহে দাঙি ধৰিছা। আৰু আচলতে কি হয়, আমাৰ ভাষাটো এটা মানে সংযোগৰ মাধ্যমৰ নিচিনা। মানে কি হয় এতিয়া ধৰি লোৱা তুমি একদম বিদেশলৈ ফুৰিবলৈ যাওঁতে তুমি তাত যেনিবা মানুহে কোন কেনেকুৱা চিনি পোৱা নাই, আচলতে তুমি যেতিয়া জলবায়ু পৰিৱৰ্তন হব তোমাৰ চেহেৰাও চেঞ্জ হৈ যাব। তুমি যদি দুই তিনি বছৰ যদি আমেৰিকাত থাকি দিয়া তোমাৰো সেই স্কিন টো বা তোমাৰ স্বাস্থ্যটো আমেৰিকাৰ মানুহৰ নিচিনা হৈ পৰিব।
হৈ পৰিব হয়।
কোনোবা অসমীয়া মানুহ থাকে, তেওঁলোকক চিনি পাবলৈ হ'লে তুমি তোমাৰ ভাষাটোৰ জৰিয়তে মানে চিনি পাবা। তুমি আচলতে তুমি কি বুলি ভাবা বাৰু? আমাৰ এই ভাষাটোৰ ওপৰত যে মানুহৰ গুৰুত্ব তটো ইমান কমি গৈছে। মানে অসমীয়া ভাষা আৰু সংস্কৃতিৰ ওপৰত তুমি কি কবলৈ বিচাৰা?
অ' এতিয়া আমাৰ সেই আমাৰ যে ভাষাৰ গুৰুত্বটো কমি গৈছে ইয়াৰ প্ৰথম কথাটোৱে হৈছে কি গ'ম পাইছানে, এই সৰুৰ পৰা যে আমাৰ উ মাক বাপেকৰ কথা কৈছো দেই অভিভাৱক বিলাকে কি কৰে সৰু পৰাই নিজৰ লৰাটোক প্ৰথমতে চাবাচোন ইংৰাজী মিডিয়ামতহে নাম লগাই কিন্তু। গ'ম পাইছা নাই। তোমাৰ আমাৰ প্ৰথম নিজৰ যিহেতু আমি অসমীয়া হয়নে নহয়? আমি প্ৰথম শিক্ষা শিকাব লাগে ক, খ, অ, আ, হয় নহয়। কিন্তু প্ৰথমতে শিকাই বহুত কাই কি এ, বি, চি, দি, গম পাইছানে। সিহঁতক অ', প্ৰথম লগাব লাগে তোমাৰ অসমীয়া স্কুল অসমীয়া মিডিয়ামত নামভৰ্তি কৰিব লাগে। সিহঁতে কিন্তু ইংৰাজ ইংৰাজী মিডিয়ামৰ মাধ্যমত ইংৰাজী মাধ্যমত তোমাৰ নামভৰ্তি কৰিব। গতিকে কি হ'ব? হয়, এতিয়াত এতিয়া তুমি চাবাচোন বহুত ল'ৰা ছোৱালী এনেকুৱা আছে গম পাইছা নাই। আমাৰ অসম অসমীয়া ল'ৰা অসমতে থাকে। কিন্তু অসমীয়া ভাষাটো ক'ব নাজানে, লিখিব নাজানে। অ'। এতিয়া তোমাৰ মই আ, আ, এই আমাৰ কলেজৰ কথা কৈছোঁ দেই, আমাৰ কলেজত এনেকুৱা ল'ৰাছ ছোৱালি কেইটামান আছে। তোমাৰ অসমীয়া ভাষাটো ইনে অকমান এনে অ', লগৰ সতে কথা পাতিব পাৰে আৰু। কিন্তু অসমীয়া ভালকৈ বুজি নাপায় দেই। অসমীয়াত অসমীয়াত যদি কিবা এটা লিখিবলৈ দিয়ে লিখিব নাজানে, গম পাইছানে। অসমীয়া সিহঁতে ক, খ, কেইটাও লিখিব নাজানে। সিহঁতে ইন, অ', সিহঁতে তোমাৰ কথা পাতিব হিন্দীত। গম পাইছা নাই, নহ'বা ইংৰাজীত পাতিব। কিন্তু সিহঁতে কিন্তু অসমীয়া লিখিবও নাজানে, অসমীয়া কথা ক'বও নাজানে, মানে সেইবোৰ সিহঁতে ইমান ভালকে বুজ জিও নাপায়, গতিকে অ'। অ', জন্ম অসমতেই কিন্তু সেই অসম অসমৰ মাতৃভাষাটোকে সিহঁতে নাজানে। গতিকে এতিয়া অ অ', অসমীয়া নামত সেইখিনি আচলতে আমি কি বুলি ক'ম এতিয়া হয় নহয় বাৰু? এতিয়া ইয়াৰ আচলতে দুখ আমি অভিভাৱককো দিব লাগিব। কাৰণ অভিভাৱক জনেই তোমাৰ নিজৰ সন্তানটোক নিজৰ ভাষাটো নিজৰ মাতৃভাষাটো শিকাবলৈ চেছ টা, কৰা নাই হয় ন'?
নাই কৰা হয়, হয়।
সেইটো কাৰণে কি হৈছে আমাৰ অসমীয়া ভাষাটো তোমাৰ দিনক দিনে তললে নামি নামি গৈ আছে গম পাইছ
গৈ আছে হয়, হয়।
সেইটো কাৰণে আমি ধৰি লোৱা এতিয়া প্ৰথম কথা আমি নিজৰ অসমীয়া ভাষাটোক গুৰুত্ব দিব লাগিব। গম পাইছা নাই। এতিয়া তোমাৰ সেই মই কৈছোঁ এতিয়া বহুতে নাজানে অসমীয়া ভাষাটো। চ, অ', বহুতে অসমীয়াত কথাও পাতিব নাজানে, গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ অসমীয়া ভাষাটো মানে পিছ পৰি পৰি আহি আছে দিনক দিনে। অ', এতিয়া তুমি বাৰু সেই বিদেশৰ কথা কৈছাই হয় নহয়। এতিয়া আমি যিমান বাৰু আমাৰ নিজৰ ভাষাটোক আমি ষ্ট্ৰং কৰিবলৈ চাব লাগিব, গম পাইছা নাই? আমি যিমানে আমাৰ ভাষাটো ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিম সিমানেই কি হ'ব আমাৰ অসমীয়া ভাষাটো উন উন্নত হৈ হৈ গৈ থাকিব।
গৈ থাকিব হয়।
এতিয়া তোমাৰ যেনেকে ধৰি লোৱা হিন্দী, ইংৰাজী এইবিলাক ভাষা কিমান প্ৰচলন হৈ আছ তে হয় নে নহয়? সেইবিলাকতো একদম ওপৰত আছে মানে এতিয়া। আমি যদি আ, আমিও যদি সেই তেনেকে যদি আমাৰ ভাষাটো যদি আমি গুৰুত্ব দিওঁ। তেনেহ'লে হয়তো আমাৰো ভাষাটো বহুত ওপৰলৈ উঠি যাব।
উঠি যাব হয়।
এতিয়া তুমি আৰু এটা কথা চাবা হোন দে, তুমি এতিয়া ধৰি লোৱা আমি যেনিবা গৈছোঁ তোমাৰ ইংলেণ্ডলৈ গৈছোঁ যেনিবা। হয় নহয় বা আমেৰিকালেকে গৈছোঁ যেনিবা। এতিয়া আমি য তিয়া আমেৰিকা বা ইংলেণ্ডলৈ যাম, গম পাইছানে? এতিয়া আমিতো ইয়াততো আমি অসমীয়াতে কথা পাতি আছোঁ, কিন্তু তাত গ'লে কি হ'ব আমি আমি তাত গৈ পেলাই ইংৰাজীত কথা পাতিব লাগিব গম পাইছ
অ', লাগিব হয়।
কিন সুয়ে, কিন্তু আমি কিন্তু তাত ইংৰাজীত কথা পাতিব লাগিব। কিন্তু সিহঁতে কিন্তু যদি আমাৰ ভাৰতলৈ আহে গম পাইছা নাই? সিহঁতে কিন্তু চাবাচোন নিজৰ লেংগুৱেজটো চেঞ্জ নকৰে। নিজৰ ভাষাটো চেঞ্জ নকৰে গম পাইছা নাই মানে কি? সিহঁতে নিজৰ ভাষাটো সদায় ওপৰত ৰাখে গম পাইছেনে কিন্তু আমি অসমীয়া বিলাক এনেকুৱা যে ধৰি লোৱা সিহঁতে অসম কথা নানে তেনেহলে আমি কি কৰ হিন্দীত আমিয়ে আৰম্ভ কৰি দিওঁ গম পাইছানে। আমি মানুহটোৰ চেহেৰা, মানুহজনৰ চেহেৰাটো দেখাৰ লগে, লগে গম পাওঁ যে অসমীয়া ভাষা নোজানিব নেকি। হিন্দীত জানিব নেকি তেনেকে বুলি আমিয়ে নিজেই হিন্দীত আৰম্ভ কৰি দিওঁ। গম পাইছে নাই কথাটো গতিকে একফালৰ পৰা চাবলৈ গ'লে আমি নিজেই আমাৰ নিজৰ ভাষাটোক দুৰ্বল কৰি আনিছোঁ হয়, নহয় বাৰু কথাটো। এতিয়া শুনা তেওঁলোকে যাতে তেওঁলোকে যে সেই আমাৰ ভাৰতলৈ আহি পেলাই তেওঁলোকে যে নিজৰ ভাষাটো কৈ থাকে হয়, নহয়, আমাৰ ভাষা যে ন কয় হে আমি সেই তেনেহ'লে সেই বেলেগ দেশলৈ গৈ পেলাই সিহঁতৰ ভাষাটো আমি কিয় ক'ব লাগে। আমিও, আমিও নিজৰ ভাষাটো ক'ব লাগে অকল সিহঁতে যদি বুজি নাপোৱাতটো সিহঁতে ট্ৰেন্ঞ্চলেট, ট্ৰেঞ্চলেটৰ লগাই, লওক লগাই পেলাই সিহঁতে হেৰি কৰক কিন্তু নিজৰ ভাষাটো কেলৈ এৰি দিওঁ দিব লাগে হয়, নহয়, আ, আ আচলতে সেই সেইবিলাক কাৰণতে কি হৈছে আমাৰ নিজৰ ভাষাটো মানে দিনক দিনে কি হৈছে। দুৰ্বল হৈ গৈ আছে গম পাইছা নাই। আমিয়ে মানে আমাৰ ভাষাটোক আমি, আমিয়ে মানে দুৰ্বল কৰি আমি, আমি মানে আমাৰ ভাষটোক কিবা নিজ দেখাই আছো। গম পাইছা নাই, গতিকে আমি নিজৰ ভাষাটোক, ভাষাটোক লৈ আমি নিজে গৌৰৱ অনুভৱ কৰিব লাগে। হয়, নহয় আমি, আমি তোমাৰ নিজৰ ভাষোক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব লাগিব যে আমাৰ ভাষা আমাৰ ভাষাটো তেনেকুৱা হয়, নহয়, গতিকে সেই, সেইকাৰণে নিজৰ ভষাটো ভকৈ অধয় কৰিব লাগ হয়, নহয়। আৰু যি লে অসমীয়া ভাষাটো নাজানে তেওঁলোকক ভালকৈ সেই ভাষাটোৰ প্ৰতিধ্যয়ন কৰিব মানে লাগ হয় নহয় অধয়ন কৰাব লাগে। গতিকে সেই সেইবিলাকৰ কথা ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু। গতিকে সেইখিনি আৰু আমাৰ অভিভাৱক, অভিভাৱকসকলেও তোমাৰ ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। যাতে আমাৰ অসমীয়া ভাষাটো আগবাঢ়ি যাওক দিনে, দিনে। নহয়, নহয় গতিকে সেইখিনিয়ে আৰু কথাখিনি পিছে কেনেকুৱা পালা আজি কথা পাতি
উম, ভাল লাগিলে বাৰু দেই তোমাৰ লগত কথা পাতি
অ, তাকে মোৰো তোমাৰ সৈতে কথা পাতি ভালেই লাগিলে বাৰু তাকে আকৌ এদিন এই বিয়ৰ ওপৰত বাৰু গভীৰভাৱে আলোচনা কৰিম নহয় বাৰক নহয়।